নমস্কাৰ নমস্ক
অহ নমস্কাৰ নমস্কাৰ, কি কৰিছা?
অ আছো ৰবা এনেই আছো ৰবা, এতিয়া অকমান বিশ্ৰাম কৰি আছো। ৰবা তুমি
মই বনাই ৰুটি বনাই আছো ৰবা ৰুটি আৰু পনিৰ, পনিৰ বনাইছো পনিৰ
অহ
অ বন্ধ নহয়।
অ আচ্ছা আচ্ছা, আমাৰ মানে আৰু ৰুটি আজি তোমাৰ গোটেই চোৱা হল নহয় আজি
অহ অহ আজি গল, তোমালোকৰ কা, অ কাম হল তোমালোকৰ
কাম মানে হলেই দিয়া, এই তাকে মানে একদম ভাগৰি গৈছো মানে কাপোৰ কানি ধুই মেলি দি একদম ঘৰত ইমান যে কাম ওলাই নহয়। এহ চাফ- চিকুণ কিমান কৰিলোঁ। সৰা, পোছা ঘৰ বাপৰে একদম মোৰ মানে কঁকালৰ বিষ উঠি গৈছে।
একদম আৰু তাকেই আৰু আৰু তো আজি একো খাব নোৱাৰি চাগে নহ, দিনত ফল উম, ফল-মূল খালোঁ ৰবা আৰু অলপ পিছত জলপান খাম আৰু দৈ, চিৰ
দৈ, চিৰা খাবা আকৌ।
কি খালা?
মই ৰুটি বনাই আছোঁ, ৰুটি। ৰুটি আৰু পনীৰটো মানে এহ বা মানে ল'ৰাটোৱে ভাল পায়, খাবৰ কাৰণে সেইকাৰণে বনাইছোঁ। আকৌ
তুমিতো, তুমিতো নিৰামিষভোজীয়ে হয় নহ
মই নিৰামিষভোজীয়ে হয়। নিৰামিষে ভাল চোন, তুমি তোমালোকেনো কেনেকে খাৱ বনাই এইবিলাক
বাপৰে তুমি কেনেকে-কেনেকে খোৱা অ, সদায় মানে তুমি কেনেকে নিৰামিষ
নাই সেইবিলাক খাই-খাই মানে
তোমাৰ আৰু টাৱাৰৰ সমস্যা আহিছে নেকি? তোমাৰ অলপ টাৱাৰৰ সমস্যা হৈছে নেকি অলপ মানে
অ, অলপ ওলাই গৈছো ৰবা বাহিৰত
অ, অলপ-অলপ অলপমান বেলেগ ফালে যোৱাচোন মানে। অ, এতিয়াটো ধুনীয়াকৈ শুনিছো-ধুনীয়াকৈ শুনিছো মানে এইবোৰ মানে প্ৰটিনজাতীয়খাদ্য ভালদৰে খাব লাগে ন' তেতিয়াহে তুমি মানে ভালদৰে শক্তিশালী হৈ থাকি থাকিব পাৰিবা বেমাৰ আজাৰ সোনকালে নহব তোমাৰ মই এইবোৰ ইমান মানে পনীৰ হ'ব সদায় সদায় মই মানে তোমাৰ নিৰামিষ খাই থাকিব নোৱাৰো দেই অসম্ভৱ মোৰ কাৰণে মোক মানে তোমাৰ মাংস মাংস লাগিবই দিয়া মই বহুত ভাল পাওঁ খাবলে মাংসত প্ৰটিন বহুত পাইতো।
তুমি কোৱা আৰু এইটো কাৰণে কৈছা ভাল লাগিল হয়। নাখাব লাগে এইবিলাক খাই কিমান খোৱা আৰু অনিচ্ছা লগা নাই নে, অনিচ্ছা হোৱা নাই নে?
তুমি?
ইমানদিনে খালোঁ এনেকে ভাবি ভাবা নাই নে তোমালোকে?
এইট-এইটো কেতিয়াও এইটোৱে ঠিক এইটো কেতিয়াও নহয় দিয়া মই-মই
মোৰ মানে নিজে এইটো মানে অ, মানে মই ভাল নাপাওঁ নাখালেও নহয় কাৰণে খোৱা যায় আৰু এনেকে। এই ইমান এটা মানে-মানে নহয় আৰু যে খাবই লাগিব। খাওঁ বাৰু পনীৰ খাওঁ, চয়াবিন খাওঁ।
অ, ভালেই দিয়া তুমিও প্ৰটিনজাতীয় খাদ্য খোৱা আৰু ভালেই দিয়া।
চয়াবিনটো খাওৱেই বাৰু চয়াবিনটো মানে বেমাৰৰ কাৰণে বেয়া বাৰু তথাপি আৰু খাওঁ অলপ চলপ
অ, থাইৰইড থাকিলে খাব নালাগে ন, চয়াবিনটো। থাইৰইড থাকিলে খাব নালাগে আৰু তোমাৰ ইউৰিক এচিড থাকিলে খাব নালাগে। তাকেটো কিমান বাচিবা আৰু চব অলপ- অলপ চব মানে অলপ-অলপ তোমাৰ নিয়মিত খালে হয় আৰু উম, নিয়মিতকৈ খালে হয় আৰু। অ', অ', অ', কিমান আৰু তুমি অ, ইমান বাচি থাকিবও নোৱাৰি দিয়া।
নোৱাৰি-নোৱাৰি।
বাকী কালি আৰু আজি ইমান গৰম দিছে ন, তাতেতো তোমাৰ কামাখ্যা মন্দিৰত কিমান মানুহৰ ভিৰ দেখিছা নে নাই?
অ, বাপৰি বাপ মই গৈছিলো নহয় সেইদিনা গৈ পেলাই একেবাৰে ভৰিৰ বিষত থাকিব নোৱাৰো এইটো কথা গম পাইছানে তুমি সেই ইটো কথা মানে গম পাইছানে তা-তাই যে কামাখ্যামাৰ ওপৰত যে এটা বাঘ আহিছিল যে দেখিছিলা এ টেলিভিচনত দি আছে চোন।
অ, দূৰদৰ্শনত কেতিয়া দিছে মইতো নাই-নাই মই গম পোৱা নাই ৰবা বাঘটো নহয় সেইটো মেকুৰী হয়-মেকুৰী হয়।
মেকুৰী নেকি?
মেকুৰী হয় এইটো তুমি মানে কি যে কোৱা বাঘ দেখিছা নেকি এইটো?
বাঘ বুলি কৈছে সেইকাৰণে বাঘে নেকি। মানে কৈছে কি বাঘটো আহি পেলাই মেকুৰী মানে পাৰো চৰাই এটা লৈ গ'ল।
অহ পাৰ চৰাই এটা মুখত মানুহ অ মানুহ বিলাকে যে মানে এক মানে কি হব অ আৰু আজি দুৱাৰ আজি দুৱাৰ খুলিলে ন? আজি
আজি এ মই নহয় এটা কামাখ্যা কামাখ্য মাৰ দুৱাৰখন বোলে নিজে নিজে খোলা যায়। খোল খাই যায়।
নহয় নহয় এইবোৰ অন্ধবিশ্বাস হয় এইবোৰ মানে বহুত মানে অন্ধবিশ্বাস হয় এইবোৰ মানে
কেতিয়াও এইবোৰ মানে নিজে দোৱাৰখন কেতিয়াও খোলা যোৱা নাই মানে এইবোৰ মানে বহুত
অ মানুহ বিলাকে এনে কৈছে কি দুৱাৰখন নিজে খোল খাই যায় তাৰপিছত তাৰ মানুহবিলাকে আৰু দৰ্শন কৰে আৰু এনেকে শুনিছো। এনেকোৱা ধৰ মানে মা আছে বাৰু ভগৱান আছে।
আছে-আছে-আছে-আছে সেইটো উম।
মই তুমি গৈ পাইছা নে মন্দিৰত কামাখ্যা মাৰ তাতে?
গৈ পাইছো কিন্তু মই দৰ্শন কৰি পোৱা নাই জানো মানে মোৰ জপ কৰিব মন আছে। মই গৈছো কিন্তু দৰ্শন কৰি পোৱা নাই।
অ অ দৰ্শন হোৱা নাই, ময়ো দৰ্শন হোৱা নাই ৰ'বা। মই যাম যাম বুলি ভাবি থকাহে যায় কিন্তু ভগৱানে মতা নাই চাগে মায়ে মাতা নাই তেনেকুৱা হৈছে, হয়নে?
অ সেইটো হয় বাৰু মা মাতিব লাগিব হয় দিয়া নহ'লে তুমি মানে মানে কিবা নাই কিবা এটা মানে মান সময়ত অসুবিধা হ'ব তুমি যাব নোৱাৰা। মাতিলেহে তুমি মানে এনেকে মিলাই দিব ন তুমি মানে গুচি যাবায়ে আৰু
আৰু কিবা হ'লেও তুমি বেলেগৰ লগত হ'লেও যাব লাগিব উম সেইদিনা মাতিলে যাব লাগিব আৰু। ই ইয়াতে গলা নাই এয়া জুবিন দাৰ সমাধিত? জুবিনে দাৰ সমাধি গ'লা নে নাই?
অ।
কিবা জুবিন দা মানে বহুত মিছ মানে বহুত মনত পৰি থাকে জানানে। মানে কিয় বা জানো
ঘৰৰ কোনোবা নহ'লেও ঘ মানে ঘৰত চাওঁ ওপৰত কিবা আছে যদি মানে এনেকা মানে চবেই চবতে নিজৰ নিজৰ ঘৰৰ এজন এজন ঢুকুৱাৰ নিচিনা হৈছে হয়নে? ইমান মানুহ অগণন মানুহ লক্ষ্য লক্ষ্য অধিক মানুহ। সকলোৱে বিনা- স্বাৰ্থতে আহিছে ন' নিজৰ গাড়ীৰ তেল খৰচা কৰি কিবা কৰি। কোনো ভবা নাই যে জুবিনদাই হেৰি কৰিছেনে। আজিকালিও যাব।
আজিকালি চবে নিজৰ নিজৰ স্বাৰ্থৰ কাৰণে। স্বাৰ্থ স্বাৰ্থ। তথাপি আৰু তাৰ মাজতো ভাল মানুহো আছে। ভাল মানুহখিনিওকো বিচাৰি পাব
ভাল মানুহ সংগ খুব খুব কমেই দিয়া এতিয়া চ'ব মানে সকলোবোৰ মানে তেনেকুৱাই আৰু তোমাৰ- তোমাৰ মানে -
অঁ। হয় দিয়া। জুবিন দাৰ কথা মানে কি কবা আৰু ইমান গান গালে কিমান কি কৰিলে সেই মানুহজন- হঠাতে নোহোৱা হৈ গ'ল। মানে তেওঁৰতো মৃত্যুটো মানে এনেকুৱা হ'ব লাগিছিল- হয় সেইটো হয় বাৰু।
মানে খুব মানে তীব্ৰ গতি- ত তীব্ৰ গতিত কিন্তু চলি আছে দেই তোমাৰ ন্যায়- টো মানে তোমাৰ
উমঁ' উমঁ' আহি তথাপিও মানে পৰাই নাই না। হ'ব লাহে দেৰি লাগিব আৰু অলপ।
হয় লাগে লাগে। উমঁ' হয়, সেইটো হয়, উমঁ' উমঁ'। ইমান সোনকালে হোৱা বস্তু নহয় আৰু এইবিলাক। বাকী কি কৰি আছা তুমি?
এতিয়া আছো ৰবা এনেই আছো ৰবা। বাকী তুমি কি ৰাতিপুৱা সদায়ে খোজকাঢ়িব যোৱা?
অঁ অঁ।
সদাই যোৱা?
কি কি কৈছা?
তুমি ৰাতিপুৱা কি সদায় খোজকাঢ়িব- যোৱা ন?
অঁ' ৰাতিপুৱা একদম মানে- সূৰ্যৰ মানে সেইটো লওঁ নদীৰ বতাহ বতাহটো লওঁ। আৰু সূৰ্যৰ পোহৰৰ মানে ৰঙা ৰশ্মিটো যে ভিটামিন দি এনেকুৱা। সেইটো লওঁ আৰু মানে স্বাস্থ্যৰ কাৰণে ভাল যে। উম।
ল'ব লাগে।
ল'ব লাগে উম, মানে তুমি যাবা তুমি যাবাচোন ভাল লাগে বহুত ভাল লাগে। তুমি-
মই-
অঁ। অঁ। অঁ।
তো মই ৰাতিপোৱা উঠিব নোৱাৰো, তেতিয়াহলে মই আবেলি গুচি যাওঁ আৰু
হয়, হয়, হয়, তে হয়, উম। অ', অ'। ভালে ।
নাই নাই, তুমি বাৰু ভাল কাম কৰিছা, তোমাৰ কৰিব লাগে, চা স্বাস্থ্যটো ভালে থাকে। শৰীৰটো ভালে থাকিলেহে, মন ভালে থাকিব। মনটো সেইকাৰণে, তেতিয়াহে মন ভালে থাকিব শৰীৰ ভালে থাকিলে। সুস্থ শৰীৰ সুস্থ মন। কৱা।
হয়তিয়া
মনটো হ অ'
অকলে
সেইকাৰণে মোৰ মনটো, মনটো সদায় সুস্থ হৈ থাকে।
হয় নেকি, তোমাক দেখিলেই লাগে। তোমাক দেখিলেই লাগে।
সেইটো, সেইটো। আ, মোৰ মনটো সদায় সুস্
পানী কেতিয়া পৰি
উম, উম, উম, এ, সকলোৱে বনোৱাই মোৰ নিচিনা হ'ব নোৱাৰে আকৌ, হয় নে নহয়? মনটোত এই বে অ', এই ইমান চিন্তা কৰিল থাকে কি হ'ব, বে থাকা না, বাচি থকা কেইদিন ভালদৰে থাকিব লাগে, হয়নে নহয়?
অ', সেইটো হয় দিয়া, বাচি থকা কেইদিনেই আৰু ন।
বাচি থকা কেইদিনেই তুমি ধুনীয়াকে সকলোৰে লগত ভালে থাকা, সকলোৰে লগত থাকা।
উম তাকেতো জীৱনটো মানে একদম অনিশ্চিত, তুমি কেতিয়া কি হ'ব কোনেও নাজানে ন, আজিকালিতো ভয়ে লগা হৈছ যে জীৱনৰ মানে প্ৰতিটো মুহুৰ্তৰ মানে নতুন কাহিনী এটা লুকাই থাকে ন।
হঠাৎ মানে তুমি এতিয়া আছা ভালে এতিয়া চা
উম, তাকেইতো অ', তোমাৰ আজি ভাই কালিলৈকে আৰু তোমাৰ চকুৰ পানীৰো কাৰন হব পাৰে, হয় নে নহয়। আৰু আজিৰ দুখ, কালিৰ সুখ সুখ হব পাৰে, তোমাৰ সেনেকুৱা আৰু।
উম আৰু হয় এইবিলাক আৰু ভগৱানে লিখি থৈ দিছে।
উম, তোমাৰ মানে, প্ৰতিটো মানে তোমাৰ এই জীৱনৰ এই যাত্ৰাটোত মানে তোমাৰ প্ৰতিটো বাৰে সময়তে তোমাৰ আচৰিত আ চৰিত মানে, অভিজ্ঞতা মানে, তোমাক মানে, অপ-অপেক্ষা কৰি থাকে ন, সেনেকুৱা লাগে ন।
তে সেইটো মিনছটো ভাল কথা ক'লা বাৰু, মানে তুমি আৰু আজি তুমি ক'ব নোৰা যে বয় অ', বাৰু ভাল ছোৱালী যে ভাল কথা কোৱা, মানে কি আৰু তুমি
সলনি হয়, পৰিস্থিতিও সলনি হয় আৰু জীৱনো নতুন ৰূপ লৈ দি আছো।
আকৌ কলে এনেকুৱা আৰু। তথাপি মই জুবিনদাৰ গোটেইখিনি গান একেবাৰে মানে চল্লিশ হাজাৰ গান